আছে আছো ভালে আছো।
মই ভালে আছো দে। কি কৰি আছ তুমি?
মই এতিয়া এনে শুই আছিলো অলপ টোপনি লাগি আছিল।
গা-পা, ভাল নহয় নেকি?
তাহঁতে মাৰা ঠিক নহয় আৰু মা
এ' তুমি মই কিবা এটা পৰীক্ষাৰ কথা ভাবি আছিলোঁ ৰ'বা, কাৰণ আমাৰ পৰীক্ষাটো শেষ হৈ গ'ল ন। পৰীক্ষাৰ ফলাফলটো দিয়া নাই যদিও মই এতিয়া পৰীক্ষাৰ কথা ভাবি আছিলোঁ। ত' তুমি সহায় কৰিব পাৰিবা নেকি, তুমি কৰিছা আৰু তেনেকুৱা কিবা?
কি পৰীক্ষাৰ কথা কৈ আছা তুমি?
মানে মই বেংকিং লাইনত যে এইবাৰ আৰ বি আই, তাৰপিছত আৰ আৰ বি, পৰীক্ষা বিলাক হয় ন? এইবিলাক কম-বেছি। একজামৰ কথা, সেইবিলাকৰ কথা ভাবি আছিলোঁ, কাৰণ মোৰ এতিয়া পঢ়াৰ ইচ্ছা নাই আৰু। পৰিয়ালটো কৰাৰ ইচ্ছা নাই। ত' ভাবি আছোঁ কিবা পঢ়িম বুলি, তুমি ক'ব পাৰিবা নে, যদি কৰিছা তেনেকুৱা কিবা, পৰীক্ষা-চৰীক্ষা।
মই এ' তোমাৰ। এ' ডি আৰু এ, এটা পৰীক্ষা হ'ব, গভ-গভমেণ্টৰ, সেইটো কাৰণে অলপ পঢ়ি আছিলোঁ। এইটোত পঢ়িম মানে, এইটো তোমাৰ। চেন্ট্ৰেলৰ চাকৰি কাৰণে হয়-হয়। ষ্টেট গভমেণ্টৰ চাকৰিৰ কাৰণে হয়, তোমাৰ এইটো। ডি আৰ এ, তাতে তুমি চিলেবাছ থাকে, চিলেবাছবোৰ তুমি অনলাইন পাই যাবা।
এ' জানোঁ মই, চাব লাগিব ৰবা তেন্তে সেইটোৱে। আৰু বেংকিং ৰ' কথাও ভাবি আছিলোঁ, বেংকিং ৰ' কথা কিবা জান নে নাজানা তুমি?
বেংকিং কৰা মই ইমান এটা নাজানোঁ, মানে বেংকিং ৰ' পঢ়া নাই। আৰু মই বেংকিং ৰ' লাইনত যোৱা নাই, শুনা মই গমা নাপাই, মোৰ মানুহ চিনাকিও নাই।
অহ' বেলেগকে সুধিম তেন্তে, তুমি হেৰি মই আৰু ভাবি আছোঁ তোমাৰ। তাতে যাম বুলি, তুমি যাবা নেকি মোৰ লগত?
ক'ত?
এই কৰ'বাত ঠাণ্ডা ঠাইত ইমান গৰম দিছে ন, ঠাণ্ডা ঠাইত যাম বুলি ভাবি আছিলোঁ। যাতে আমি অকমান ৰিলেক্স হব পাৰোঁ।
এই' ব'লা এণ্টাৰ্টিকা ব'লা।
অ' তাতে ভালে হবচোন, ইমান বৰফ-চৰফ, পুৰা ঠাণ্ডা হৈ যাম পুৰা।
তাতে তোমাৰ। যদি আমি যাতে মানে সি তোমাৰ ইস সি সি যাতে তুমি আ আ আ আ পেচাব পেচাব। পেচাবো কৰিব নোৱাৰা তাতে বৰফ জমি যায় সেইটো কৰিলেও তাতে তোমাৰ। পানী যদি তুমি এক ছেকেণ্ডৰ কাৰণে বাহিৰত ৰখা যদি এক ছেকেণ্ড নহয় আধা ছেকেণ্ড ৰাখা তোমাৰ। পুটোককে বৰফ হৈ যায়। তাতে মানে একদম ইমান কম মানুহ থাকে ন।
উম'। এই তুমি আমাৰ চাউথ ইণ্ডিয়ান ধোচা বিলাক খাই কিনে ভাল পোৱা নেকি?
আমাৰ চাউথ ধোচা তোমাৰ ইডলি চব বৰ ভাল লাগে খাই কিনে খাইছিলোঁ মই।
তুমি সাধাৰণতে সদায় খোৱা নেকি কেতিয়াবা কেতিয়াবা খোৱা মই কিন্তু মোটামুটি? এ মাহত মোৰ চাৰি পাঁচবাৰ হৈয়ে যায় ধোচা।
তুমি মাছালা ধোচা খাইছা মছালা ধোচা।
অ' মাছালা ধোচা খাইছোঁ পনীৰ ধোচা খাইছোঁ তাৰ পিছত তোমাৰ। কিবা চাম্বাৰ চাটনি দি কিনি মিলাই কিনে খাইছোঁ।
এই চাম্বাৰ চাটনিটোত চবতে থাকেই চাম্বাৰ চাটনি ধোচাৰ লগতে দিয়ে একলগে।
আৰু কিবাকিবি ধোচা আছে অ'।
আ নাই আৰু নাৰিকল চাটনি আৰু তোমাৰ সেইটো চাম্বাৰটো তোমাৰ কেঁচা কিবা সেইদি বনাই ভেজিটেবল দি।
আচ্ছা। আৰু তাতে যিটো আলু পিটিকাটো সেইটো খাই কিনে ভাল লাগে নে? দচা ভিতৰত যে আলুপিটিকা এইটো দিয়ে।
ত এ মাজত দিয়ে। সেইটো খাই বঢ়িয়া লাগে তোমাৰ। আৰু থচা যে বনাই তোমাৰ একদম মানে ইমান ডাঙৰ টাৱা এটাত বনাই বাপৰে! এতে আৰু তোমাৰ একদম পুৰা পাতল এই তাতে ঐ তোমাৰ যে চাউলৰ সেইটো দিয়ে বনাই ন'?
হয় চাউলৰ গুৰি দি, চাউলৰ গুৰিটো কৰিব পাৰা নেকি, তোমাৰ মানে মই শুনিছো আৰু। এই কিবা ঠাণ্ডা কৰি ৰাখিছে ভিজাই কিনে তাৰে পিছত তোমাৰ এইটো উ মানে কিবা ওপৰ জেগাত কাপোৰ ৰাখি দিয়ে আৰু তাৰপিছতটো শুকাই শুকাই পিছত এইটো তোমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ বা কিবা হেৰিত তোমাৰ মানে এইটো গুড়া কৰে গুড়া কৰাৰ পিছত তোমাৰ এইটো আৰু কিবা পানী দিয়ে নে কিবাহেদি মিলাই। মিহলাই কিনে তোমাৰ তাৰপিছত এইটো বা তাৱা যিটো কৈছা ডাঙৰ তাৱাত মানে মেলি দিয়ে এইটো আৰু। তেনেকে শুনিছো, তেনেকুৱাই হয় ন?
অ অ মই চাইছিলো ভিডিঅ'ত এনেকে কৰে। মানে তোমাৰ চাউথৰ তোমাৰ এই ডিচবোৰ বৰ সেয়া ভাল লাগে।
তুমি চাউথৰ বিষেশকৈ কি কি খাইছা?
মই বিশেষক ইডলীয়ে ধোচাই খাইছো। আৰু তুমি আছে তোমাৰ তাত সিহঁতৰ ফিচ কাৰী এইবিলাক ফেমচ আছে তাতে। আৰু তোমাৰ বহুত কেইটা দিচ আছে অ' নাম কেইটা পাহৰি গ'লো তোমাৰ।
ধোকলাতো কিহৰ হয় ন'? ধোকলা ধোকলা।
ধোকলা তোমাৰ গুজৰাট গুজৰাটৰ।
ধোকলাটো খাইছিলো ৰ'বা ধোকলাটো খাই কিনে বহুত ছেফ টেষ্ট লাগে সেইটো সোৱাদ লাগে, তোমাৰ বহুত চফ্ট চফ্ট হয় নহয় এইটো।
মোৰ মনে অলপ অ' সোৱাদটো কিবা মি বেছি মিঠাও নহয় বছি টেঙাও মানে সেয়াও সেয়াও নহয়।
এইটো বঢ়িয়া লাগে খাই কিনে মোৰ, তোমাৰ ভাল লাগে নে নাই?
মই ইমান বাৰ খুৱা নাই মোৰ মনত নাই ইমান ভালকে।
তুমি কিবা গ্ৰন্থ বা চন্থ বা কিবা সাহিত্যিক বা সেইবোৰ গল্প বিলাক পঢ়া নেকি? না তুমি অকল এই মানে ফিকচনেল যিবিলাক থাকে সেইবিলাকে পঢ়া?
তোমাৰ পঢ়িলে তোমাৰ বেছি পঢ়িব গ'লে এতিয়া মই ইতিহাস পঢ়ো বেছি ভাল লাগে। ইতিহাসৰ কথাবোৰ পঢ়ো।
ইতিহাসৰ কথা কওঁতে মনত পৰিল ৰ'বা মোৰ ভালেই লাগে ইতিহাস পঢ়ি কিনে।
তুমি এনে কি কি পঢ়িছা ইতিহাসৰ কিতাপ?
ইতিহাসৰ মানে মই আগতে কিবা মোগলে আহিছিলে ব্ৰিটিছ আমাৰ অসমত বা আমাৰ ভাৰতত যিবিলাক শাসন কাষন চলাইছিলে তাৰপিছত আমাৰ যিবিলাক গান্ধীয়ে যিবিলাক আমাৰ হেৰি কৰিছিলে ন' পদক্ষেপ বিলাক লৈছিলে আমাৰ। ব্ৰিটিছক আমাৰ ইয়াৰ পৰাই খেদুৱাবলৈ। সেইবোৰ পঢ়ি কিনে ভাল লাগে মোৰ বহুত।
তুমি মানে ভাৰতৰ স্বাধীনতাৰ ওপৰত ইতিহাস খিনি পঢ়িছিলা? কেনেকে ব্ৰিটিছ আহিলে কেনেকে সেয়া কৰিল ল‌ওঁ। ' এয়াও পঢ়িবা তুমি সেইটো পঢ়াতকে তুমি আৰু পঢ়িবা। অ' বিশ্ব যুদ্ধ এক এক এক বিশ্ব একৰ এক নম্বৰ প্ৰথম বি কেনেকে হ'ল, কেনেকৈ আৰম্ভ হ'ল, চ ধুনীয়াচে আৰু দ্বিতীয় বিশ্বযুদ্ধ কেনেকে আৰম্ভ হ'ল আৰু কেনেকে শেষ হ'ল সেই পঢ়িলেও তুমি বহুখিনি ভাল লাগিব তাতে। বৰ বৰ বোৰ কাহিনী আছে তোমাৰ তাতে।
ন' মই পঢ়া হোৱা নাই, সেইবোৰ পঢ়িব লাগিব ৰ'বা।
সেইবোৰ তুমি পঢ়িলে তুমি মানে, এটা ইতিহাস বুজি পাবা আৰু। তাৰছত তুমি পঢ়িব পাৰা আ' আমাৰ যে আমেৰিকা ৰাষ্ট্ৰ
অ'।
আমেৰিকান ৰাষ্ট্ৰ সেইটোক এই সেইটোত কেনেকৈ সৃ
আচ্ছা। মই মানে শুনিছিলো কিবা কলমবাছে কিবা আৱিষ্কাৰ কৰিছিলে নেকি কিবা আমেৰিকা। তেনেকুৱা-
অল তুমি অলপ দূৰত যাবা নেকি? তোমাৰ এইয়া- সেয়া মাত আহি আছে, পূজা হৈ আছে নে কিবা।
নাই মই কৰি আছিলো ৰবা।
মাতটো আহি আছে। মাতটো আহি আছে মানে-
অ এতিয়াতটো বাহিৰত গৈ ওলালে আৰু বেছিকে আহিব।
উম অলপ দূৰত যাবাচোন।
নে এতিয়া শেষেই হ'ল দিয়া। কোৱা বাৰু!
কোৱা কোৱা! অ তে সেইটোৱে
কৰি আছিলা।
অ মই কৈ আছিলো যে, আহ তোমাৰ এইটো চাব পাৰা তুমি ফ্ৰান্স যে ফ্ৰান্সৰ সৃষ্টি কেনেকে হ'ল?
আচ্ছা।
তুমি ডেমক্ৰেচি কেনেকে আৰম্ভ হ'ল, বেলেগ বেলেগ দেশত।
উম।
এইবোৰ চাবা এতিয়া পঢ়ি ভাল লাগিব অলপ।
অ মই এইবিলাক পঢ়াৰটো ইচ্ছা আছে, কিন্তু পঢ়া হোৱা নাই পঢ়িব লাগিব ৰ'বা। আৰু তুমি পূজা পাৰি কৰি কিনে ভাল পোৱা নে?
অ বেয়া নালাগে।
মই কিন্তু পূজা পাৰো কৰি কিনে বহুত ভাল পাওঁ। মই কীৰ্তন কৰো তাৰ পিছত তোমাৰ- আমাৰ নামঘৰৰ নামবিলাক পঢ়ো ভাল লাগে মনবোৰ।
অ নাই বৰ ভাল কথা। আমাৰ এগিলা সংস্কৃতি ৰাখিব লাগে। মই ইমান এটা সেয়া নহয় আৰু মোৰ ইমানবোৰত ভাগ লোৱা নাই।
নে ল'বা আজি ল'লে ভাল হ'ব। বহুত এ নাম কীৰ্তন কৰি তোমাৰ এইবোৰ শুদ্ধ হয় ন, মনটো ভাল লাগে। সেইটো কাৰণে মই কৰো। আৰু তুমি এ- ভগৱানৰ ওপৰত কোনটো ভগৱান বেছিকে ভাল লাগে? তোমাৰ মানে বিশ্বাস কোনটো ভগৱানৰ ওপৰত আছে?
মই এনে ক'ব গ'লে, আ তোমাৰ- গণেশ হনুমান সেইবোৰ ক'ব পাৰা।
আচ্ছা মানে বিশেষ নাই ন? মোৰ জেনিবাগে কৃষ্- কষ্ণ বা শিৱ বা সেইবোৰ নাই ন?
নাই মই ইমান এটা সেয়া নহয় ধাৰ্মিক নহয় মানে যে।
উম। মোৰ ভাল লাগে কিন্তু সেইবোৰ কৰি কিনে, মনতটো কিবা শুদ্ধ হৈ যায়। আৰু পঢ়া পাত যিটো ভালদৰে মন যোগ হয়।
উম।
এইটো কাৰণে। আৰু তুমি যিবি ইজ কৰি কৈ আছিলা ডেমক্ৰেছিৰ কথা যিটো কৈ আছিলা তুমি। আমাৰ আমাৰ ডেম'ক্ৰেছি মানে। তোমাৰ ভাৰতৰ কিন্তু ইমান এক্সপোটা নাই মানে মই চাইছো ইটো। আমাৰ অসম ভাৰতত জাষ্ট লেখাই আছে যে তোমাৰ এ তেনেকুৱা ডেমক্ৰে। হয় তেনেকুৱা কিবা হয় কিন্তু আচল মতে চাব গ'লে তেনেকুৱা নাই। সাত দিনত মানে আমি ভোট দিব পাৰো। সেইটো কথা নহয় কিন্তু ভোট দিয়াৰ পিছত মানুহ বিলাকে চব একে কাম কৰে। মানে নিজতে লাভবিলাক বিচাৰে আৰু আমাৰ ভাৰতৰ সাধাৰণ মানুহৰ কথা নাভাবে মই যিটো চাইছো।
সেইটো তোমাৰ হয়ে। মানে মানুহবোৰে যিবোৰ। কি যিবোৰ বিষয়ত ভোট দিয়ে মানুহক জিকাই। সেইবোৰ বিষয়ত যদি কাম নকৰে, সেইবোৰ ওপৰত কাম। যদি মানুহে বেছিভাগ তোমাৰ চালে তুমি ধৰ্ম জাতি সেইবোৰৰ ওপৰত চাই ভোট দিয়ে
উম
কাম চাই বা তোমাৰ পৰিচয় চাই মানুহৰ সাধাৰণ জ্ঞান চাইকাৰনে ভোট নিদিয়ে। সেইবাবে অলপ সে- সেই হিচাপে তুমাৰ চৰকাৰ পাবা তোমাৰ চাবা যিমানো চৰকাৰ আছে আহিছে সেইটো তোমাৰ জন সাধাৰণে বাচি উওলোৱা
উম।
সিহঁতে যি। যাক বনাইছে সি আৰম্ভ কৰিব আৰু যদি ভাল নকৰে কাৰ তাই ভাল নাপায় আৰু বেলেগ বেলেগ নেক্সট বাৰ বেলেগ কাৰোবাক লগাই বনাব চলি থাকিব এনেকে, অলপ- অলপ কাম হৈ থাকিব তাইৰ মাজতো
মই চাইছো বহুতো কাম ৰখি আছে কিন্তু আমাৰ মানুহ বিলাক যিবিলাক চৰকাৰৰ মানুহ বা যিবিলাক তেখেতৰ সম্পৰ্কীয় মানুহবিলাক মানে চব ধনী হৈয়ে আছে আৰু আধৰ মানুহ তাত ইমান পইচা চইচা নোহোৱা হৈ গৈছে লাহে লাহে
সেইটোতো বহুত আগৰ পৰা হৈ আছে তোমাৰ, সাধাৰণ মানুহৰ ওপৰত পুঁজি পুতিগিলাই যিবোৰ পুঁজি পতি থাকে সিহঁতে পইচাবোৰ আহ গ্ৰসেয়া কৰে তোমাৰ লুতি লৈ চৰকাৰৰ দ্বাৰা চৰকাৰে, চৰকাৰে চৰকাৰক জিকিবলৈ বা আহ ইলেকশচন জিকিবলৈ কি পইচা লাগে সেই পইচাটো কোনে দিয়ে তোমাৰ ডাঙৰ - ডাঙৰ বেপাৰীয়ে দিয়ে
সেইকাৰণে সেইবোৰ নকৰাকে মই ভাবিছো এটা চৰকাৰী হেৰি কৰোঁ নেকি সংস্থাবিলাক খুলো নেকি যাতে মই তেখেতক ভালদৰে বুজাব পাৰিম কাৰণ সেইবোৰ কৰাটো ভাল নহয় ন
সেইটো হয় এটো কৰাটো ভাল নহয় কিন্তু তোমাৰ এতিয়া আমাৰ যোনটো সাধাৰণ নিৰ্বাচন হয়।
উম,
সেইটোত তোমাৰ চাব গলে মানে বুচি বা পইচাৰে খেলা আৰু সেইটোৱে। দিয়া অলপ কাম আহিছিলো ৰ মই যাওঁ ৰ'বা অলপ।
সেইবোৰ কথা শুনি কিনে ভাল লাগিল ম বহুতবোৰ জানিব পাৰিলোঁ। তোমাৰ ভালেই লাগিল কথা পাতি দিয়া।
অ',
তুমি ক'ত আৰ যোৱা দা প্লিজ।